হেল্' অ কোৱা
কি খবৰ
বহুত ভাল
কি কৰিছা
একো কোৱা নাই যাচ্ছ গাল গা ধুই কিনে এতিয়া যাষ্ট ৰুমত। সোমাইছো বহুত গৰম দিলে বে গুৱাহাটীত
অ ইয়াতো বহুত গৰম দিছে একদম থাৰ্টি ফৰ থাৰ্টি ফাইভ ডিগ্ৰী দিনত আৰু ইমান ৰ'দ দিয়ে তুমি বাহিৰত ওলাবই নোৱাৰা ইমান ৰ'দত তাতে কেনেকুৱা গৰম
এ ইয়াতে নকবা ফৰ্টি এইট ফৰ্টি নাইন গৈ আছে
অ আজিকালি আছামতো ইমান গৰম দিয়ে আগতো ইমান গৰম নাছিলে ইয়াতে
অ আগতে ইমান নাছিলে এতিয়া বহুত গৰম দি আছে
আহ আজিকালি ঠাণ্ডা ইমান নপৰে যিমান আগত যিমান ঠাণ্ডা দিছিলে আজিকালিতো একো কেতিয়া ঠাণ্ডা আহি গুচি যায় গমে নাপাওঁ বাকী কেতিয়া আহিবা আৰু গুৱাহাটী
সেইটো হয়
গুৱাহাটী কেতিয়া আহিবা তুমি
গৰম বাকী চব ভাল
অ আৰু গুৱাহাটী কেতিয়া আহিবা
গুৱাহাটীত মই অক্টোবৰত আহিম দুৰ্গা পূজাৰ টাইমত
আচ্ছা দুৰ্গা পূজাৰ দামত তেতিয়া আহ বন্ধ দিব ন তেতিয়াতো ঘৰলে আহিবা কিমান দিনৰ কাৰণে আহিবা
এইটো অক্টোবৰত
অ আমি যাম একে লগত ফুৰিব
অ
অ অষ্টমী দিনত যাম অষ্টমী ছ ছপ্তমী সপ্তমী নৱেম্বী সব দিনে যাম।
হ'ব হ'ব পাক্কা।
দিৱালী, দি দিৱালীটো থাকিবানে?
দিৱালীত থাকিম মই।
দিৱালীত থাকিবা ন', দিৱালীতেও ওলাব পাৰিম ন? অ' একেলগ এইবাৰ অ', এবাৰ একেলেলগত পাতাকা এইবোৰ জ্বলাম ভালকে একদম
অ', অ এইবাৰ চব পটাকা চটাকা ধৰিবা একেলগে
অ', অ' আৰু দচিৰা এইবিলাক থাকিব নে?
দচৰা টো তই মই থাকিম। দশেৰাটো তোমাৰ দেৱালীৰ কিমান? দিৱালীৰ তিনদিন পিছত দুইদিন না তিনদিন পিছতে হয়।
আমি এক একেলগত যাম বজাৰ কৰিব।
অ',
অ ফেঞ্চি বজাৰত যাম, তাতে ফেঞ্চি বজাৰত আৰু ক'ত ক'ত যাব পাৰে ভাল আৰু ক'ত দোকান আছে
ফেঞ্চি বজাৰত আছে তাৰ পিছত তোমা তোমাৰ এনেকে তোমাৰ অকমান ভাল
গণেশ গুৰিত আছে নে কি গণেশগুৰি ছিক্স মাইল পালে।
গণেশগুৰিত তাতো আছে খ্ৰীষ্টানবস্তি তাটোও আছে লাচিত নগৰত আজিকালি বেছি আছে।
অ', অ', জানা আজিকালি ইয়াতে বহুত ভাল ভাল খানা খোৱা ৰেষ্টুৰেণ্ট বহুত ভাল ভাল খুলিছে আমি যাম।
অ' এয়াত গুৱাহাটীত ন? অ',
সেই তাতে এই হেৰি জানমাৰি ফালে বহুত, বহুত, বহুত কেইটা নতুন নতুন ৰেষ্টুৰেন্ট খুলিছে আমি যাম বহুত তাতে হেৰি কোৰিয়ান কোৰিয়ান ফুড কোৰিয়ান খানা এইবোৰ কৰ্ণ্ডক আৰু ৰামেন আৰু কি কি বহুত কিবা কিবি মানে ভাল ভাল হেৰি ৰেষ্টুৰেন্ট খুলিছে। তে কৰিয়ান চাইনিজৰ চুচি, তাৰপিছত কিবা কিবি থুপা তাকবৈ এইবোৰ চব পায়ে মই আজিলৈকে যোৱা নাই। থোপাটো হেৰি নেপালী হৈ গল কিন্তু বেলেগো হেৰি আছে। কৰিয়ান, অ', কৰিয়ান ফুড
গম পাইছো, গম পাইছো। ন থু তাতো তোমাৰাৰে এয়াতি মই ফুটপাথত মই যিমান শুনিছো এই নতুন বতৰ তাতে একশ পাঁচ টকা
অ হেৰি পে দি বনাই ন একদম হেৰি চি চিকেন এইবোৰ দি বনাই ন একদম ভালকে চিকেন চবজি এইবিলাক চব
অ চব এইবিলাক দিয়ে আৰু সিহঁতৰ এটা এটা স্পাইচি চচ থাকে
অ
টো এইটো এইটোৰ লগত খোৱা খালে আৰু ভাল লাগে
আমি খাম আমি এতিয়া ভাবিছো খ্ৰীষ্টমাছ খ্ৰীষ্টমাছৰ দিনা ওলাম খ্ৰীষ্টমাছ কেতিয়া টুৱেন্টি ফাইভ ডেচম্বৰ ন খ্ৰীষ্টমাছ অ সেইদিনা সেইদিনা আমি ওলাই যাম চাৰ্চ সেইটো তুমি ফেনচি বজাৰৰ চাৰ্চত গৈছানে লাখটকীয়া লাখটকীয়া চাৰ্চত
লাখটকীয়া চাৰ্চত গৈছো মই
অ তাতে বহুত মানুহ আহে অ তাতে তাকে বহুত অ তাতে বহুত ভালকে হয় আইটাম আৰু তাতে ডন বস্কো ক'ত গৈছা নে তুমি
ডন বস্কো ডন বস্ক দুটা আছে ন এই যোনটো এই ইউনিভাৰ্চিটিৰ যোনটো আছে ন সেইটো যোৱা নাই মই কিন্তু এইটো যোনটো কটন কলেজৰ কাষত যোনটো আছে ডন বস্ক টো তাতে গৈছো
উম তাতে হেৰি হয় বহুত ভালকে ডাঙৰকে পাতে তাতে খ্ৰীষ্ট খ্ৰীষ্টান হয় ন এইটো মালিকটো তাতে বহুত ভালকে বনাই তাত কইছ স্কুলৰ ভিতৰতে চাৰ্ছ চাৰ্জ আছে তাতে
অ ডন বস্ক তাতও আছে তোমাৰ চেণ্ট মেৰিজৰ ভিতৰতো আছে
ই তাতে ভালকে খাই মেলি আহিব পাৰা বহুত ভাল ভাল হেৰি দোকান লগাই খানা চব পায় তাতে
মই যাই পোৱা নাই গম পাইছা এইবাৰ যাম এতিয়া যেতিয়া তুমি কৈছা ওলাম বুলি এতিয়া একেলগে যাম
তাৰ পিছত এতিয়া মাৰ্চত টো গলি আহিব ন'? হোলীত কি কি বনাইনো? অ' আৰু বিহু বিহুটো আহে।
বিহুতো তাৰ আগতে আহি পাব ন? বিহুতো
অ'-মাঘ বিহু - অ'
মাঘ বিহুত জানুৱাৰী- জানুৱাৰীতে আছেতো। তাতেতো অ' তাতেতো পিঠা চিঠা বনাৱা-বনোৱা হয়টো-টো হ'বই।
অ' বহুত বহুত ভাল লাগে পিঠা, খাই।
অ ভেলা-ভেল ভেলাঘৰৰ ভেলা-আ' খাই আ' খাই আছানে তুমি, একদিন? ৰাতি- ৰাতি যে ভেলাঘৰ বনাই কিনে আমি যে ৰাতিপুৱা ৰাতিপুৱা যে জ্বলাই দিওঁ।
অ' অ' দেখিছোঁ এইটো। একদম অ' অ'
এইটো বহুত ভাল লাগে। মানে ৰাত
ততে- অ'-
ভাত চাত বনাওঁ মালিক চিকেন চিকেন মত্‌লব বনাওঁ এইবিলাক। তাৰপিছত মৰ্ণিঙত। আমি এইটো জ্বলাই দিওঁ।
সেইটোয়েটো চাউল গুৰা দি যে পিঠা বনাই। এ' হেৰি- দি- জুই লগাই তলত ন গেছত নবনাই ন সেইটো দে অ
আপোনাৰ এইটো গেছত নবনাই এইটো আমি চু এ চোলাতে বন অ।
অ সেইটো সেইটো চুলহাত বনোৱা পিঠা বিলাকে ভাল লাগে সেইটো খাই। নাৰিকলৰ আৰু তিলৰ পিঠা।
অ নাৰিকলৰ আছে তিলৰ পিঠা আছে।
অ, অ গুৰুৰ পিঠাও খাই ভাল লাগে হেৰি আৰু নাৰিকলৰ লাড্ডু, চুজি চুজিৰ লাড্ডু বনাই ন চুজি আৰু নাৰিকল দি।
অ বনাই।
আৰু তিলৰ তিলৰ লাডু তিলৰ লাডু খাইছে নে? অ আৰু মুড়ি মুড়ি মুড়ি গুুৰ আৰু হেৰি এ দৰি খাই ন ৰাতিপুৱা ৰাতিপুৱা?
অ অ অ গৈজু
এইটোয়ে অহ, দৌচু এইবোৰ চব ভাল লাগে মোৰ এইবোৰ বিহুত। এতিয়াটো ভূলবে এতিয়াটো এ এতি যে চব গুচি গ'ল মাঘ বিহু অ'লি গুচি গ'ল তাৰ পিছত ঈদ গুচি গ'ল এতিয়া অলপ দিন আগত ঈদ গল ন এতিয়া আৰু দুূৰ্গা পূজা আহি আছে উম সেইটো আৰু বিয়া চিয়াৰ বিয়া চিয়াৰ একো হেৰি নাই বহুত দিন হ'ল বিয়া বিয়া খোৱা নাই ই তে মই বহুত দিন হৈ গল অ বিয়া পোৱাৰ
এতিয়া আহি আছে ন আকৌ নাই নাই খোৱা নাই অ এইটো বছৰ মই এপাক কাৰো বিয়া খোৱা নাই কিন্তু বিয়া আহি আছে তোমাৰ ছেপটেম্বৰ অ নৱেম্বৰৰ পৰা ষ্টাৰ্ট হব ন বিয়াৰ চিজনটো
অ অ এই এই ইমান গৰমত কোনেনো বিয়া পাতিব আৰু অলপ অলপ দিন অক্টোবৰ নৱেম্বৰ ভালেই বিয়া পাতিব ভালকে অ ইয়াতে ইয়াতেতো বিয়াত চব ধৰণৰ খানা থাকে অ ইয়াতে অসমীয়া হয় চ মিজ বিয়াাত তোমাৰ এৰি তুমি হেৰি লক্ষ্ণৌত হেৰি অনুৰা লক্ষ্ণৌত থকা ন লক্ষ্নৌত কি কেনেকুৱা অলপ ন কেনেকুৱা বিয়া মানে বিয়া হয় তাতে কি কি দিয়ে খানা তাতেতো চাগে বিৰিয়ানীয়েে হেৰি হয়
বিয়া বিৰিয়ানটো থাকে বিৰিয়ানীটো থাকে কিন্তু তাতে ভেজ ৱেষ্ট ইডিজ বহুত বেছি থাকে আৰু তাত তোমাৰ চিকেন মটন এইবিলাকো থাকে আইটেম তাতে বহুত বেছি হয় মল গুৱাহাটীৰ বিয়াৰ আৰু লক্ষ্ণৌ বিয়াৰ মাজত লক্ষৌত বিয়া তোমাৰ একদম বহুত বেছি পাবা খোৱা
অ ইয়াতেতো আজিাল আগতটো ইমান নাছিলে আগতটো ভাত মাংস দালি চব্জি এটা এইটোয়ে দিছিলে আজিকালি বিয়াতো বহুত মানে নাস্তাত কিবা হেৰি থাকে পখৰা থাকে ফিচ ফিংগাৰ থাকে চিকেন পকৰা থাকে কফি চাহ চব থাকে আমাৰ তাৰপিছত হেৰি খানা তোমাৰ হেৰি মাটন তাৰপিছত পোলাও পোলাও বিৰিয়ানী থাকে মিক্স ভেজ থাকে থ পনীৰ থাকে সব থাকে মাছ থাকে
অ আজিকালি আ আজিকালি ষ্টাৰ্ট কৰিছে গুৱাহাটীত বিয়া
অ অ ডাঙৰ একদম বহুত ভালকে ডাঙৰকে পাতে একদম ধুনীয়া আৰু সজাই একদম লাইটিং চাইটিং চব
মোৰ এজন ফ্ৰেণ্ড আছিলে। কি বুলি কয় জিতু বুলি কিনে তাৰ বিয়া হৈছিল তোমাৰ ইয়াত ম একা নাৰ্চাৰি কামাখ্য মন্দিৰ কাখতে
অ ভালেই আৰু
বহুত আইটম দিছি থে
সেইটো থাকেই ইয়াতে বিয়া দুইটা মান আজিকালি আগৰ নিচিনা নহয় এতিয়াতো চব ভাল ভাল আলু দাম হেৰি তাৰপিছত পনীৰ তাৰপিছত মাছ চব দিয়ে ভালে এতিয়া অলপ দিনৰ পিছত পাম আৰু খাব কাৰণে ভাল ক দিয়া অ বাকি চব থিকেই আছে নে অ ভালকে থাকিবা বেছি গৰমত নহলে বাবা
অ অ
অ'। ঠিক আছে দিয়া থাকা ভালকে।
উম বাই বাই
উম, বাই-বাই।